হেল্ল' অ শুনিছো শুনিছো তুমি শুনিছা নাই
অ শুনি আছো অ কি কৰি আছো
অ এয়া আহিফালে আহি পেলাই অলপ বহি আছো বৰষ ষন দিছে তাকে এ জেগাত ৰৈ পেলাই আৰু আৰু আছো
তাকে তোমাৰ ৰাতিপুৱা মানে বতৰটো বেয়া কৰি আহিলে
অ
আ তাৰপিছতে মানে অকমান ৰ'দ দিলে নহয়
অঁ
তাৰপা মই তোমাৰ এই অকণমান এই পথাৰচাইডে ওলাই আহিছো মানে আমাৰ খেতি-বাতিও কৰিছে যে।
আচ্ছা আচ্ছা
বহুত দিন মানে ওলাই অহা নাই পথাৰৰ চাইডে অকণমান বোলো যাওঁচোন প্ৰকৃতিৰ লগত অকণমান লীলা খেলাাক আহখোনগে
তাকে তাকে মই আকৌ তোমাৰ সেই ৰাতিপুৱা আগবেলাতে তোমাৰ এই কলেজৰ মানে কিবা কিবি কামত একদম যেনিত তেনি দৌৰি ফুৰিবলগীয়া আছে কালি তোমাৰ দুখন কাগজ উলিয়ালো কিন্তু দুইখন কাগজত মানে কিবা এটা ভুল হ' চনটো মানে দিব লাগিছিলে এটা দিলো এটা তাৰপিছত আজি আকৌ ৰাতিপুৱা গলো গৈ পেলাই আকৌ সেইখন মানে প্ৰথমতে তোমাৰ বনালো বনাই পেলাই ক অলপ আগত চাৰিআলি গৈ সেইখিনি ঠিক কৰিছো ঠিক কৰি পেলাই এতিয়া সি পাৰছ গৰত পুৰা বৰষুণ অত মহিমা মানে পাৰ হৈছে মাজে মাজে ৰ'দ দিব মাজে মাজতে বহুিব তাৰপৰা আকৌ লগতে অলপ অলপ এই বতাহতো আছে
অ অ তাকেহে
দি গাৰ চলি আছে ইফালে মোৰ আজি পানী লগা আৰম্ভ হৈছে আৰু কি হয় ঠিক নাই
তাকেহে তাকে এ মই মানে তোমালাক কথা এটা মানে অকমান সুধিম চুজিয়াতো তোমালোক কথাখেনি মানে এই মানে মই তমাৰ যোনবিলাক প্ৰবন্ধ বিিলাক আছে ন অকণমান কিউৰিয়াছ মানে কৌতুহল াইৰ প্ৰবন্ধ বিিলাকি ভ পা মানে
অ আচ্ছা আচ্ছা
মানে তম এনেকুৱা ধৰণৰছ মানে কি ইমাজিনে বা আমাৰ যোনটো ইমাজিনে কথাটো আছে বেলেগ এটা শিল্প বা বেলেগ এটা শিল্প
হয় হয়
আৰু এটা এটা মানে মই হয় হয়। । । সম্পদটো হৈছে সময়, হয়নে নহয়? অতিবাহিত । কৰি থকা আৰু কৰিবলগীয়া মানে । বৰ্তমান ভৱিষ্যত আৰু ।
তাকেহে। তোমাৰ নেটৱৰ্কতটো বেয়া হৈ আছে নেকি, ভালকে শব্দটো শুনা পোৱা নাই।
আচলতে স্মৃতিৰ ক্ষেত ।
তোমাৰ তোমাৰ নেত টো বৰ এটা ভাল নহয় নেকি? ভালকে কথাখিনি শুনা পোৱা নাই পাই। অ', এতিয়া শুনা পাইছো, কিন্তু অলপ আগলৈকে মানে ভাল খিনি ভালকে কথাখিনি শুনা পোৱা নাছিলো, অ', শুনিছা নে নাই?
ন।
শুনি পাইছা নে নাই?
হেল্ল'।
শুনি পাইছা নে নাই? মই শুনিছো, তুমি শুনিছা নে নাই?
হেল্ল'। হেল্ল'।